অ কোৱা
অ কি কৰি আছা
এ মই মধুৰিআম খাই আছিলো
অ মধুুৰিআম খাই আছিল মধুুৰিআম ভাল লাগে নেকি খাই কিনা
অ অ হয় মধুৰিআম ভাল লাগে সেইকাৰণে মধুৰিআম খাই আছিলো তুমি খোৱা নে
অ খাও মই মধুৰিআম ঘৰতে লাগে আমাৰ গছ আছে মধুৰিআমৰ অহ
এনে পুৰা লাগিছে নে গোটেই
অহ লাগিছে বহুত কেইটা লাগিছে কেৰকেটুৱাই আহি কিনা খাই যায় চৰাই আহি কিনা খাই যায়
হয় নেকি অহ খাই দিয়ে ন অহ আমাৰো গছত আছে আমাৰো এনেকা খাই দিয়ে আৰু কি কি গছ আছে ঘৰত
আমাৰ ঘৰত কলৰ গছ আছে তাৰপিছত এ নাৰিকলৰ গছ আছে নেমুৰ গছ আছে আৰু তামোল গছ এই অমিতাৰ গছ অমিতা কেনেকা লাগে তোমাক অমিতা খোৱা নেকি
অ অ অমিতা ভালে লাগে মানে এনে ইমান নাখাও অমিতা ইমান ভাল নালাগে তোমাক ভাল লাগেনে
অহ ভাল লাগে পকা অমিতাতো ভাল লাগে
অহ কেঁচাটো
অহ কেঁচাটো কেঁচাটো ইমান ভাল নালাগে মানে
অ হয় নেকি পকাটো কি কেনেকুৱা খোৱা মচ কিবা এ নিমখ চিমখ দি কিনা খুৱা নে এনে খুৱো
অ নিমখ দি কিনে খাও
হ হয় নেকি
অহ আৰু তুমি কঠাল চঠাল খোৱা না
কঠাল অ খাও এ কঠল তোমাৰ এই এতিয়া গৰমতটো ওলাইছে কিন্তু খাব নোৱাৰি খালেতো তোমাৰ এই গুটি গুটি ওলাই যে মুখত পিম্পল ওলাইছে যে সেইকাৰণে তুমি খোৱানে
অঁ খাওঁ কঠাল ভাল লাগে মোক
অঁ, তোমাৰ মানে এনে মুখত, এ ফেচত একো নোলায় নেকি?
অহ, ওলাই।
অহ, ওলালেও খোৱা যে।
অঁ, এনে খাও আৰু।
উম। অহ, হয় নেকি? অহ আৰু এনে- অঁ, অঁ, হয় নেকি আৰু এনে ফল মূল কি ভাল লাগে তোমাক আৰু?
ফল -মূল লেছি ভাল লাগে। তাৰপিছত কল ভাল লাগে কল। আৰু জাহাজী কল ঘৰতে আছে এইটোৱে।
অঁ, ঘৰতে আছে নেকি জাহাজী?
অঁ, জাহাজী কল ঘৰতে আছে, বহুতকেইটা আছে গছ।
হয় নেকি? অঁ, আমাৰো আছে, আমাৰ এটাই গছ আছে- জাহাজী কলৰ। জাহাজী আৰু এই তোমাৰ আঠিয়া কল খাইছে নে আঠিয়া কল, সেইটোও গছ‌ আছে।
সেই কল খাইছো, অহ।
অ‌ঁ, কেনেকুৱা লাগে আঠিয়া কল? অঁ, ফলে- এতিয়াতো ফলা নাই। তোমালোকৰ ফলিছে নে এতিয়া?
অঁ, আমাৰ ফলিছে অলপ। সৰুৱেই হয়।
হয়। অঁ, সৰু আছে নেকি?
অহ।
অঁ, গছতে পকে ন, এনে কাটি কিনে ঘৰত?
অঁ, গছতে পকে, গছতে পকে তাৰপিছত- কাটিকিনা, ঘৰত আনিকিনা খাওঁ।
অহ। আমাৰতো এই গছত পকো মানে যেতিয়া হয় গছতটো মানে ভাঙি যায়।
অহ।
মানে গছতো এনে এনেই পচি যায় পচাৰ পিছত এইটো কল টো পৰি যায় পৰাৰ পিছত- ত এইটো ঘৰত আনো তাৰপিছত ঘৰতে পকাও। তোমালোকৰ গছতে গোটেই কল পকি যায়।
গছতে পকে অঁ। কেতিয়াবা কেতিয়াবা গছ পৰি যায় না তেতিয়াও উঠাই আনো আৰু কাটি কিনা।
অঁ, হয়।
অঁ, বতাহ -চতাহ দিলে গছটো পৰি যায় ন।
উম, উম, হয়, হয়। উম, উম, নিজে লগাইছেনে গছ?
অ‌ঁ, নিজে লগাইছিলো মই সৰুত থাকোতে।
অঁ, সৰু থাকোতে তুমি লগাইছিলা।
অঁ, মইয়ে লগাইছিলো। তুমি লগাই পাইছা নে আজিলৈকে গছ?
মই লগাইছো এইটো গছ লগোৱা নাই মানে মই তোমাৰ এই কি কয়- বেলেগ গছ লগাইছো।
অঁ, কি কি গছ ল'বাইছা, অঁ আমৰ গছ, আম ফলে না? আম ফলে।
অঁ, আম ফলে। ই মানে- ফলাই নাই এতিয়াতো মানে দুটামান আগতে ফল দিছিলে বহুত। চলিছিলে কিন্তু এতিয়া মানে কি হ'ল- তোমাৰ এ কেৰকুটুৱা আৰু মানে চৰাই খাই খাই আৰু এই- বতাহ দিয়ে ন, বতাহত মানে আমৰ ফুল পুৰা পৰি যায় পৰাৰ পিছত মানে নহয়েই সেইকাৰণে।
হয়, এবাৰ ফুলিছেনা? এবাৰ ফুলিচেনা, আমৰ গছতা আম?
এইবাৰ, অ' এইবাৰ এ ফুলা নাই মানে, আগৰ বাৰতো ফুলিছিলে, এইবাৰে ফুলা নাই। উম, তুমি কি কি গছ লগাই পাইছা?
মই কলগছ লগাই পাইছোঁ, তাৰপিছত নাৰিকল গছ লগাই পাইছোঁ, তামোল গছ, তাৰ পিছত
হয়, নাৰিকল গছটো মই কিমান চেষ্টা কৰিলো লগাবলৈ, কিন্তু হোৱাই নাই।
নাৰিকলটো পুৰণা হোৱাৰ পিছত নিজে নিজে নাৰিকলৰ পৰা এটা গছ ওলায়
অ', অ।
সেইইটোৱে মাটিত ৰুই দিছিলো অ, পুলিটো, ৰুই কিনা নিজে ডাঙৰ হৈছে। নিমখ চিমখ তো দিয়া নাই।
উম মানে কিছুমানে কয় যে নাৰিকলত মানে নিমখ দিব লাগে, সেইকাৰণে তোমাৰ এই কেৰেলাত চাবচোন, কেৰেলাত যে তোমাৰ বিচ আছে ন সমুদ্ৰ, সেইবোৰতো নিমখ থাকে, সেইকাৰণে সেইবোৰৰ বি, এ তোমাৰ এই সমুদ্ৰৰ ওচৰত মানে কাষতে তোমাৰ, বহুত গাও গছ বহুত হয় নাৰিকলৰ গছ, সেই মানে নিমখ পাই কিনে হয়, এইটোত মানে নিমখ দিব নালাগে নেকি, ঘৰত উভালে!
নাই, নিমখতো দিয়া নাই আজিলৈকে মই।
অ', আৰু এনে তামোল গছ বোৰ আছেনে?
অ' তামোল গছ আছে, বহুত কেইটা আছে।
অ', ঘৰত খোৱা নে তামোল?
তামোলটো মই নাখাওঁ, তামোল ভাল নালাগে মানে মোক। তুমি খোৱা নেকি তামোল?
তামোলটো মই খাওঁ, তামোল বহুত ভাল পাওঁ, ভাত খোৱাৰ পিছত তামোল খাওঁ অলপ, তামোল পাণ খাওঁ। ভাল লাগে তামোল খাওঁতে, সেইকাৰণে উম, অসমত, ঠিকেই কলা এইটো, অসমত চবেই খাই তামোল। অ, ভাত খোৱাৰ পিছততো অসমীয়া মানুহেতো তামোল খায়েই। সেইটোতো নিয়মেই হয়, উম আৰু তামোল খালে ভাল হয়, মানে, মানে শৰীৰটো অলপ গৰমো কৰি দিয়ে আৰু যি খোৱা এইটো মানে, মানে হেৰিতো হৈ যায় ন, পাছনটো মানে তোমাৰ
তামোল, অ', তামোলটো কেনেকে খোৱা তুমি?
তামোল মানে কেনেকুৱা, হেই পাণৰ লগত যে খাওঁ
অ, পাণৰ লগত, কিবা চূন চূন দি কিনে খাই নেকি?
নাই, নাই, চূণ নিদিও মই। চূণ দি কিবা মোৰ মুখত মানে জিভা চিভা কাট টি যায় যে, সেইকাৰণে নাখাওঁ এনেকুৱা। তুমি কেতিয়াবা খাই পাইছা নে?
তামোল, অ', মই আগতে সৰুতে খাইছিলো অলপ।
অ', হয় নেকি? এই তামোলৰ যে বগা ভাগ টো থাকে ন, মাজৰতো
অ, অ, অ, অ, এইটো ভাল লাগে।
উম অ', এইটো বহুত ভাল লাগে কিন্তু। উম, উম। হয় কিন্তু বৰ ভাল লাগে কিন্তু এনে পাণ খোৱা নে পাণটো খোৱাটো ভাল হয়?
পাণটো নাখাওঁ এনেই।
অ হয় নেকি, তোমাৰ এনে পান খালে ভাল হয় কিন্তু জিভাতো পাত পাতল কৰি দিয়ে, উম এনে খাব লাগে পান।
হয় নেকি অ, চাবা লাগিব ন খাই কিনা।
উম, পানৰ বহুত জৰিবুটিও হয় ন?
অ অ এইটোতো হয়।
উম সেইকাৰনে। তোমাৰ এই যে এটা পাণৰ নিচিনা থাকে ন এইটো যে তোমাৰ কি কয় জালুকৰ পান দেখাত পাইছেনে জালুকৰ গছ? উম। অ সেইটো যে পানৰ নিচিনা থাকে যে?
অ এইটোও খাই নেকি?
সেইটো নাখায়, এইটো তোমাৰ জালুকৰ হয় গছটো। মই মানে সৰু থাকোতে ভাবিছিলো যে এইটোয়ে তামো পানৰ গছ হয় বুলি কিন্তু এইটো
অ অ, অ হয় হয়।
উম উম সেইকাৰণে আৰু কি কলা?
পানৰ গছ আছে নেকি ঘৰত?
অ অ, পানৰ গছো আছে আমাৰফালে।
তুমিয়ে লগাইছা নেকি পান?
পান মই মই লগোৱা নাই দেউতাই লগাইছে। তামোল গছৰ ওপৰতে পাণ আছে, গছতে আছে লাগিছে মানে এ উম সেইটোতে লাগিছে আৰু। তামোলটো মই ঘৰতে খাওঁ। নাই নাই ঘৰতে খাওঁ বিক্ৰী নকৰো, তোমালোকে বিক্ৰী কৰা নেকি?
অ বিক্ৰীও কৰো আমি, খাওঁ ঘৰত।
অ, এনে কি কে কিমানত বিক্ৰী কৰা?
এনেই দুটা, তিনিটা গছ আছে না, এটা গছত থৈ দিওঁ ঘৰতে আৰু দুটা গছৰ বিক্ৰী কৰি দিওঁ দোকানত।
অ হয় নেকি? অ আৰু এনে গছৰ কল - চল বিক্ৰী কৰা নে?
কল - চল অ, বেছিকে যেতিয়া বেছিকে লাগিলে তেতিয়া।
অ, অ হয় নেকি? অ বেছিকে লাগে ন বহুত বহুতটা গছ আছে চাগে?
অ বহুতটা গছ আছে।
অ অ অ অ আৰু এনেই চব্জি - চব্জি কিবা গছ লগাইছা নে?
অ ৰঙালাওৰ গছ আছে, পানীলাওৰ গছ আছে। আৰু নেমুৰ গছ আছে, অ ঘৰত খাও। নেম্বু এনে বজাৰত যে পায় এইটোৱে। ডাঙৰ ডাঙৰ, অ কাজি নিম্বু।
আৰু এটা গোল গোলো থাকে, এইটোক কিবা কয় সেইটো নিম্বটো? উম, সৰু সৰু গুল গুল কে যে থাকে এটা? সেইটো হয় নেকি? অ আৰু কি উ অ, ঘৰৰে চব্জবিলাক ঘৰতে খোৱা?
অ ঘৰতে খাও।
অ, হয় নেকি? শাক - পাচলি কিবা লগাইছেনে?
শাক - পাচলি ত নাই, এইটোৱে আছে ৰঙালাও, পানীলাও, নেম্বুৰ গছ।
অঁ আমাৰতো ঘৰত শাক পাচলিও আছে বহুত মানে আমাৰ খেতিয়ে কৰিছোঁ। তোমাৰ এ খুতুৰা শাক আছে আৰু তোমাৰ এ পালেং শাক। আৰু লাই শাক সেইবোৰে আছে আমি হেই- খেতি কৰো সাগৰ সাগৰ আৰু পিয়াজৰ অঁ সেই- খেতি কৰো আলুৰ খেতি কৰো।
অঁ বিক্ৰীও কৰা নেকি?
বিক্ৰী মানে খেতি কৰো আৰু যিমান বেছি- বেছিকে ওলালে কেতিয়াবা মানে মাহত কেতিয়াবা বহুত হৈ যা হৈ গ'লে আৰু তেতিয়া বেছি দিওঁ আৰু। নহলে ঘৰতে খাওঁ আমি এনেই বাহিৰৰ- বজাৰৰ ইমান নাখাওঁ ঘৰতে খাওঁ।
অঁ হঁয় হয়ঁ।
উমঁ তোমালোকে বজাৰ খোৱা নেকি বজাৰৰ।
বজাৰৰ খাওঁ ঘৰৰো খাওঁ। ঘৰত লাগিলে ঘৰত লাগিলে ঘৰতে খাওঁ।
অঁ আচ্ছা বজাৰৰো আনি খাৱা বজাৰতো এই তোমাৰ- নাথাক ভাল নাথাকে।
অঁ কিব কা কিবা কিবি মেডিচিন দিয়া থাকে।
উমঁ উমঁ হঁয় মেডিচিন দিয়া থাকে সেইকাৰণে ভাল নাথাকে সেইটো। আৰু খালেও মানে স্বাস্থ্যৰ কাৰণে ভাল নহয় যে বজাৰৰ সেইকাৰণে বজাৰত। এতো খাব নালাগে এনেই ঘৰৰ খোৱা ভাল হয় ঘৰৰে ফল মূল। খাব লাগে চব্জি সেইবোৰ খাব লাগে ভাল হয় কিন্তু।
হয়ঁ হয়ঁ।
বজাৰৰ এইবাৰ নাখাবা আৰু এনেতো তুমাৰ গছ গছনি লগাইছা যদি- ঘৰত মানে বহুত কিবা কিবি লগাইছো যদি মানে এই বজাৰৰ বজাৰৰ না খাবা চব শাক পাচলিও ঘৰতে লগাবা।
হয়ঁ হয়ঁ লগাব লাগিব।
উমঁ উমঁ ঠিক আছে দিয়া ভাল লাগিল কথা পাতি। উমঁ।
ওসো